হেল্ল' হেল্ল' শুনা পাইছানে কি কৰি আছা হেল্ল'
ঐ মাতটো শুনিছা নে
অ এতিয়া শুনিছো অথনিপা একো মাত চাত দিয়া নাই তুমি
অ বহা বোল কি হ'ল আক মই মো ফালৰ পৰা গন্ধগোল নে সেই ফালৰ পৰা গণ্ডগোল কি কৰি আছা
এ শুবলে বুলি বিছনা পাৰিছো সন্ধিয়া আগত আ
ৰিপৰ্ট কমপ্লিট হ'ল নে কি
নাই হোৱা ৰিপৰ্টটো আমাৰ লগ বেলেগ এটা কৰি আছে মোৰ আমনি লাগি লেগে কৰি কৰি সেইকাৰণে মই শুম বুলিয়ে আহিছো অকণমান টোপনি ধৰিছে অকণমান কি কৰি আছে সি ৰাতিপুৱা বনাই দিম বুলি কৈছে এতিয়া কি হয় জানো
মই আকৌ বনাই আছো মই এটাই কৰিয়ে বোলে একেবাৰে কৰিব লগিয়া হৈছে উপায় নাই বাকী গ্ৰুপৰ বাকী ৰাইজ সকলোৱে একো সহায় সন্মতি জনোৱা নাই মই অকলে অকলে কৰি থাকিবলগীয়া হৈছে। আকৌ চাহ আকৌ ইবা সিবাৰে দিছো ভুল হৈছে কিবা হৈছে বুলি কৈ আছে ইটো শুদ্ধ কৰ সিটো শুদ্ধ কৰ অন্তয়ে নাইকিয়া হৈছে
হয় নেকি
তাকে অকণ পিছত বোলো হয় শুদ্ধ কেইটামান কৰিব কৰিলোঁ কৰিবলে আছিলে এইকেইটা কৰি পেলাই বোলো পঠিয়াম আৰু কি হয়
আত্ছা এইটোয়ে অ কৰি থকাকেইটাই অকল কৰি থাকিব লাগে বাকীখিনি একো মানে সাহায্যই নাইকিয়া হৈ পৰিছে।
উম
আমাৰো একেই মানে, আমি কৰি থকা কেইটাই ছো বাকীখিনি গুৰুত্বই নাইকীয়া। ইহঁতে পিকনিক খাই ফুৰিছেগে খানা খানা খাই ফুৰিছে আৰামত।
উম
লুডু খেলি ফুৰিছে গম পাইছা।
উম। আমাৰ হৈ ৰাইজে হৈ লগতে খাই খানা খায়। তেতিয়া সেইটোৱে মই অকণ পিছত দিম আৰু চাৰক তাৰিছত সুধিব লাগিব ফোন এটা হ'লেও কৰিম চাগে যদি চাৰে নিদিয়ে। ননেহ'লে আকৌ ৰাতি পোৱা ল'ৰা পোৱালী হুপা আকৌ কলেজো আছে ন তাৰ পৰা সেয়া।
দেৰিকে শুলে আকৌ উঠাও দেৰি হ'ব।
কি তুমি নটাতে যাবা নে তুমি?
নটা অঁ, নটাতে যাম চাগে কাইলে নটাতে যাম অ' হেৰি নহয়, আকৌ সোনকালে গৈ আকৌ দেখ চাব লাগিব ৰিপৰ্টটো, কিবাকিবি ভুল হ'বও পাৰে।
এ তোমাৰ ছিক্সেমৰ ডিজাৰ্টেশ্যন আছে আক।
অঁ ডিজাৰ্টেশ্যনো আছে সেইকাৰণে মানে ডিজাৰ্টেশ্যনটো লোৱাৰ আগতে যদি কিবা কিবি ভুল হৈছে একেবাৰে লাষ্ট ত একবাৰ দেখুৱাম শুদ্ধ যদি যদি শুদ্ধ হৈছে তেতিয়া পিন কৰিবলৈ দি দিম লগৰ বিলাককো তাই পিন কৰি ল'ব আও।
আকৌ দেখুৱা মানে, আকৌ যদি বাকী খিনি কি হব কাইলে চাবমিট কৰিবলৈ কৰা খিনি।
তাকে জানো ভুল নহ'লেই হ'ল আৰু সেইটোৱেই সেইকাৰণেই ৰাতিটো কষ্ট কৰিলো, চাই মেলি দি লওঁ আওঁ। যদি শুদ্ধ হয় দিম আও
আঁহ তোমাৰ পটেনঞ্চিয়েল আছে আৰু দেই ইমান কষ্ট কৰা, মই নোৱাৰিম আও।
এ পটেনঞ্চিয়েল কি আও কষ্ট কৰিবলগীয়া হৈছে আৰু উপায় নাইকিয়াত পৰি পেলাই, নহলে নহ কোনে এ ৰাতি ইমান দেৰিলেকে এখন লিখা মেলা কম্পিটাৰ আগত ইদিন চকু তকু বিষাই গৈছে গে বওঁতে বওঁতে
সেইটোৱে তাকেহে একেইক তাকেই কি কৰিব, তোমাৰ? আমাৰ গ্ৰুপ হোৱা হলে বহুত ভাল হ'ল হেতেন দেই, বহুত কামটো কৰিব হল হেঁতেন।
তাকে আমি তিনটা মান মানুহ এনেকে কৰা মানুহ তিনিটা মান অহাহেতেনে, এইবোৰ একো ইমান টান কাম নহয় কিন্তু অকলে অকলে কৰি থকাটো ইমান সহজ নহয় নহয়।
সেইটোৱে। উম, কৰিব লাগিব এতিয়া উপায়টো নাই।
উম, উম। কি ভাত পানী খোৱা হ'ল, অঁ খালো অঁ।
এই অকমান দেৰি আগত খাইছোঁ। চবেই, উম, ঘৰৰ মানুহ চব খাই বৈ শুলে।
অঁ আমাও শুলে। দেউতা আকৌ সকাম এটা আছে ওচৰতে তালৈ গৈছে অহা নাই চোন এতিয়ালৈকে।
ইমান দেৰি অহাই নাই নে সকামৰ পৰা।
সকাম পা নাই অহা জনো কিমান সময় হয়। সকাম খাই বৈ
আচ্ছা
ময়ো এতিয়া তাৰতাতে লাগি আছো নহয় আও আকৌ।
অঁ অঁ ঠিকে আছে।
ভাত খাই, ভাত খাই উঠি একে ভাত খাই উঠিয়ে আৰম্ভ কম্পিউটাৰ অন কৰিছোঁ লগা লগ। সোনকালে কওঁ আৰু যিমান পাৰি। আকৌ চাহ ক'ব বহুত বেছি দেৰিকে বা ফোন বা এনেকে গ্ৰুপ চাবলৈ দিবলৈ হ'লেও বেয়া হয় ন আকৌ
অ' অ' মানে গতিকে থাকিবলৈ কৈছে।
কেইখন দি চাও আকৌ মেমেও কি
কাইলৈ আকৌ চাৰে নাচালে আকৌ মেমে বা চাই নাচাই। মেমক আকৌ বৰকে জোৰ কৰিব নোৱাৰি মেমে আকৌ মেমে ক'লে কয় চাৰকে জমা দিবাচোন চাৰে চাব।
একেহে পায় নে নাই?
বাকী কেইজন ছাৰৰ আকৌ সেয়া মান ইণ্টাৰ্শ্বিপত থকাই নাই, ৰিপৰ্ট জমা দিবলৈনো কি সুধিবা। ৰিপৰ্টৰ কথা চাৰহতে বৰ কেনে নাজানো বুলি ক'ব।
অ' যোনকেইজন লাগি আছে সেইকেইজনকে সেনেকে সুধিব দিব কাৰণ বা এইজনেইটোতে চাৰক সুধি লাভেই নাই
বাকী আকৌ হেনো কাইলৈ জমা দিম ছোৱালীকেইটাই কি কৰে কৰিব ৰিপৰ্টটো জমা দি। আমিও যদি পাওঁ দি থৈ আহিম আৰু বাকী ভাইভাটো ত কেতিয়া লব কোনো হেৰীয়ে নাই।
কাইলে - কাইলে তোমাৰ দিম আকৌ বেছ আকৌ আহি নাথাকো মানে ইমান।
উম উম আকৌ মেম দখিয়া কৈছে হেনো ঘৰলে যাবগে বন্ধত আম আমনি লাগ কি বুলি কয় তেওঁলোককো হেনো ছুটি লাগে দুদিনমান ফুৰিবলৈ যাবলৈ কবালৈ ক'বালে।
অঁ সেইটোৱেইতো, নতুন - নতুন চাকৰি পাইছে, দৰমহা সোমাইছে হাজাৰ - হাজাৰ টকা।
উম উম।
এতিয়া আৰু তেওঁলোকক কোনে পায়।
উম।
তেওঁলোকৰতো চাগে ন আশী - আশী হাজাৰ মানত প্ৰায়মান দৰমহা পাই চাগে ন এতিয়া ষ্টাৰ্টিঙত?
অ, ষ্টাৰ্টিঙতে আশীমান পাই চাগে? উম বাঢ়িয়েই থাকে। আমাৰতো এইছ অ দি এ ইয়াত পুৰণা আগৰ এইচ অ দি জনে হেনো কিমান দুই লাখ নে কিমান পায়?
এই আঢ়ৈ লাখৰ উচৰা - উচৰি পায় বুলি শুনিছোঁ।
উ উ অ', আঢ়ৈ লাখো অ' আঢ়ৈ লাখৰ উচৰা উচৰি পাই অ', হেৰী মানে কিবা, অ', ওঠৰ লাখ নে অ' হেৰী ওঠৰ লাখ নে কিবা এনে কিবা এটা কিমান
পাই মানে টাইম আছিলে যে কলে এইচ অঁ ডি হিচাপে আমাৰ এ ডীপাৰ্টমেণ্টো।
উম।
সেইকাৰণে তেওঁ বেছি পায়।
পিছৰ কেইবাৰ যিমানসোপা মানে টিচাৰ আহিলে অলপ পইচা নালাগে আকৌ এইখন ইউনিভাৰ্চিটিতে কিমান কিমান মানে কোটিত দৰমহা দিয়ে এমাহত।
এইটোৱেইটো, শিক্ষা নামতে দেখিছানে কিমান কোটি - কোটি টকা শি -শিক্ষকবিলাকে লৈ আছে প্ৰফেচাৰবিলাকে।
উম উম, অলপ পইচা নিদিয়ে মানে সিহঁতৰ চাবলৈ গলে ইমান বেছি কষ্টও নাই ন ক্লাছনো ইমান এ সো পাৰ কৰিবলৈ নাথাকে আৰু আৰু এজিকালি এইবিলাকতকৈতো ধৰক এম ই স্কুল কিবাবিলাকতকৈ মানে অকমান কষ ত হয়, এল পি স্কুলত হওক বা হাই স্কুলত হওক, লৰা - ছোৱালিবিলাকৰ কিমান খটীয়া খটীয়া পঢ়োৱাবলৈ আকৌ হয়
উম অকমান মানে বস্তুবিলাক অকণমান অকণমান ওপৰ লেভেলত হয় যে অকমান অকণমান থাকিব আৰু মানে বনাবলে। কিবাকিবা কৰিবলে।
উম বাকী মানে ধৰক লৰা-ছোৱালী খিনি জনা বুজা হয় ন পঢ়াবলে ভাল হয় আৰু
হয় হয়।
থাকিব নালাগে পঢ় পঢ় এইটো কেলে পঢোৱা নাই কিবা হোৱা নাই ইমান মানে সুধি ন লাগে তোমালোকে যদি যোনে পাৰিছা পাৰিছা বাকি নোৱাখিনি নাই আৰু
কিমান সুবিধা পাম তুমি ঘৰ চৰছো ৰাস্তা বিলাকো?
উম বেছি একদম ধুনীয়া এইটো এই একেবাৰে একদম মানে কি ধুনীয়া ফাইভ ষ্টাৰ নিচিনা একিবা হোটেল টাইপ কিমান ধুনীয়া ৰুম? বনাইছে একদম মানে এটা ভাল উম। উম হাজাৰ কৰিবলৈ ফ্ৰী গাড়ী ৰিষ্টাৰ কাৰণে ভি চিৰ কাৰণে আকৌ এক্সট্ৰা গাড়ীও আছে সেইবোৰ ঘূৰায় ফুৰে। গাড়ীখন লৈ ফুৰে গাড়ীতেলৰ খুৱইচাও নাযায় গোটেই দিনটো ইয়াতে থাকে। খোৱা বোৱাৰ পৰা ধৰি লৈ মানে আকৌ এক
সদৰে কষ্ট টো কষ্টটো আগতে বহুত কষ্ট কৰি পেলাই লৈছে ঋঋ নহ।
হয় বা সেইটো কষ্ট কৰি লৈছে কাৰণে ইমানখিনি পঢ়া। পঢ়া শুনাত কৰি মেলি উম।
ডিগ্ৰী কৰি এম এছ চি কৰি এইবোৰ বহুত আঁতৰঁত পঢ়ি পেলাই ডিগ্ৰী লৈ বিলাই পাইচেহি।
অ,
এইটোৱে আৰু কষ্ট কৰিছে যেতিয়া। তুমি আগতে বহুত কষ্ট কৰিলো এতিয়া ফলটো পাছে। এনে জ্বলি লাভ নাই বেলেগৰ ঘৰত চাকচেফুল।
সেইটোৱে সেইটোৱ কষ্ট কৰিছে সেইকাৰণে আকৌ ফলটো পাইছে নহ'লেনো কি? আৰু
আজিকালিতো ডাইৰেক্ট ন ঘোচ লৈ চাকৰি কৰাতো তেনেকুৱা অপশচন নাই।
উম উম।
আগতেহে আছিলে এইবিলাক।
আজিকালি আৰু দক্ষতা ওপৰতে চাকৰি যোন যাৰ দক্ষতা আছে সি চাকৰি পাইছে আৰু নহলে কৰা দক্ষতা নহ একবাৰে চাকৰি নাই পোৱা। সেখিলি বাৰু ভাল হ'ল চব মানে চাকৰি কাৰণে আজিকালি ধৰক ইটাৰভিউ চিন্তাবিউ
তুমি কিবা? অ অ মাতটো কিবা মই ভালকে সোমাই নাই লাগি লাগি ধৰিছে।
এতিয়া এতিয়া শুনিছে নে?
শুনি আছো।
অ,
এই তোমালোকৰ কি ফাইভ জি পোৱা নেকি তাত নে আকৌ নেটৱৰ্ক ইমান বেয়া কেলে?
নাজানো নহয় মাজে মাজে কেতিয়া লাগি ধৰ জানো কোনোবা মান জেগা নহয় কিন্তু ইণ্টাৰনেট- টো ঠিকে পাই থাকে সবতে ফাইভ জিয়ে দেখা থাকে কিন্তু কল কৰিলে কোনোবা সময়ত কিবা এটা খেলি মেলি দেখুৱাই নোজানো পা আজি হ'ল কেইদিনমানৰ পৰা হৈ আছে। মই মোবাইলৰ প্ৰব্লেমো হব পাৰে বাৰ দেই এইবাক কিবা নেটৱৰ্ক আই চি কিবা কিবি বন্ধ কৰিল থাকিব পাৰে। তাকে ভাইৰাছ চে মই মান এই এপ এটা আনিব লাগিব চেক কৰি চাবলৈ ভাইৰাছ কিবা কিবি এইবিলাক
কিবা মালবী স্থিতিত ডাঙনলোড হৈ আছে সেইবিলাকো দিগদাৰ দিব
আচ্ছা
তাকে তো সোনকালে বাকী অ কাইলৈতি সোনকালে ওলাৱা পৰা যাব লাগিব ন তে সোনকালে
সোনকালে সোনকালে উঠিলে ফোন এটা কৰিবাচোন তুমি ম মোক সৰা নাপাওঁ মানে জল্দি
অঁ অঁ মই বাৰু যদি এইটো আজি লিখি নহয় কেতিয়া মই সোনকালে উঠিব লাগিব আমাকৈ আকৌ লিখিবই লাগিব যেতিয়া উপায়টো নাই
চাৰিটা পাঁচটা মানতে চাৰে চাৰিটা পাঁচটা মানতে উঠি যাবা
উম উম তাকে ইমান ঘৰলৈ উঠি আকৌ এখন কম্পিটাৰ মানকুৱা চকু তকু মানে একদম অৱস্থা বেয়া হৈ গৈছে চ টোপনি কতি কেৰাহে পোহৰটো চাই থকা
কিব আইটেকন আছে না কৰ্মা আ
গম্পিতা নাজানো দেই এইটো মই এইবিলাক বিষয়ে বাৰু ভালকে
অ হ'ব তেতিয়াহ'লে শুও
অও অ হ'ব দিয়ক তেতিয়া অ অ